অ', এতিয়া শুনিছো দেই।
অ', অ', অ', কি কৰি আছা?
এ এতিয়া এনেই আৰু অকমান জিৰাইছো বুলি ক'ব লাগিব উম'।
এ ঘৰৰ ভিতৰত নহয় বন্ধু ঘৰৰ ভিতৰত এই সময়খিনি একদম সিজিব লাগিব ইমানেই গৰম মানে। আজি প্ৰায় থাৰ্টি ফ'ৰ ডিগ্ৰী চেলচিয়াছ আমাৰ ইয়াত দিছে।
অ', অ', থাৰ্টি ফৰ দিছে নি?
থাৰ্টি ফ'ৰ থাৰ্টি থ্ৰী এয়াত আমাৰ মোবাইলত দেখুওৱা অনুসৰি।
অ', অ', অ'।
এই ত'ত তোমালোক আ'।
এতিয়া বৰ্তমান মই কাকপথাৰ টাউনত আছোঁ বাৰু মই তোমাৰ আজি কালি ঘৰলৈ আহিছিলোঁ। আকৌ আজি যাব লাগিব গধূলি,।
অ' ইয়াত টো তোমাৰ গৰম একেই বৰ বেছি বিশেষ পাৰ্থক্য দেখা নাই তিনচুকীয়াৰ লগত।
উম'।
অ', অ' দ হাবিও তোমাৰ চেক কৰি যদি চোৱা হয় থাৰ্টি চেভেন দেখাইছে চোন ইয়াত।
অ' তেতিয়াহ'লে চোন আমাতক উত্তাপটো বছি হে।
হয় হয় হয় নখয় টাউন এৰিয়াাই যে।
অ' হয়টো কি বুলি কয় অ এট থাৰ্টি ফ'ৰে হৈ আছে আমাৰ ইয়াত। অ' টাউন এৰিয়া বিলাকত অলপ বেছি হয় টাউন এৰিয়া হওক ৰেল লাইন হওক তেনেকুৱ বিলাকত
হয়, হয়, হয় তিনচুকীয়া টাউনত চাগে ফৰ্ অতি আপ হৈ যাব নেকি তিনিচুকীয়া টাউনৰ মাজত।
হ'বও পাৰে হ'বও পাৰে দেই কাৰণ সেইবিলাকত গছ গছনি কমতো এ অলপ ৰ'দৰ তাপতো বেছিকৈ পৰিমানে তাপটো সেইকাৰণে উষ্ণতাটো বাঢ়ি যায় মই ইয়াৰ আগতেও মানে যোৱা
হয় হয় কোৱা।
ইয়াৰ আগতো মানে যোৱা বছৰ নহয় তাতকে আগৰ বছৰ মই ৰেলাইনতটো কাম কৰিছিলো। তাত মানে এনেকুৱা নৰ্মেল যিবিলাক ঠাই মানে এনেই এইবিলাকত এইবিলাকত ৰ'দদ তাপতকে ৰেল লাইনৰ তাপটো বহুত বেছি বহুত বেছি গৰম তাত অ' ইয়াত যদি হৈছে থাৰ্টি চছেভেন তোমাৰ ধৰি লছো তাত মানে ফৰটি মানে দেখুৱাব।
অ'।
তাত মানে উত্তাপটো বেছি হয় সেইবিলাকত।
হয়, হয়, হয়।
উম,।
মেটেলবিলাক সোনকালে গৰম হৈ যায় মেটেলৰ বস্তুবিলাক।
অ', অ', হয়, হয় এই লোহা এইবিলাক এনেকুৱা ধৰণৰ বস্তুবোৰ অ সোনকালে গৰম হয়।
হয়, হয়, হয়।
সেইবোৰ বস্তু সোনকালে ঠাণ্ডাও হয় বাৰু কিন্তু সোনকালে গৰমো হয় উম।
বোল ব্তুটো মোৰ বহুত ভাল লাগে দেই মইোমাৰ ৰেলৱ হেৰিেজ পাৰ্কখনলৈও গৈ আহিো কালি বহি ছেকেণ্ড টাইম। মানে একে খিনিকে চাবলৈ।
মানে এক কি ট্ৰেইনৰ যাত্ৰা নেকি ক'লা
অ' মই মই মানে ট্ৰেইনৰ যাত্ৰা বুলিয়ে নহয় আৰু ট্ৰেইন বোলা বস্তুতে ভাল লে মোৰ যাত্ৰাটো যাতা প্ৰায় মানে এনেই তোমাৰ মডেলেই হওক বা সেইবিলাকৰ বিষয়ে পঢ়িয়েই হওক বা তোমাৰ আগতে কেনেকুৱা আছিলে প্ৰথম ৰেল লাইন কি আছিলে সেইবিলাক মানে মুঠতে ট্ৰেইন বোলা বস্তুটো মোৰ এনেই ভাল লাগে আৰু কিবা এটা যাত
মানে অকল ই অ' তুমি মানে কেনেকে আৰম্ভণি হৈছিল কি মানে অলপ ইতিহাস বিলাক ভাল
হয়, হয়, হয়, মই অলপ পঢ়িছিলো বাৰু ফাৰ্ষাৰ ইয়াত তোমাৰ মনে আপাৰ আছামত ক'বলৈ গ'লে তোমাৰ সেই ডিব্ৰু চদীয়া ৰে'লৱে বুলি কয়।
সেইটো ফাৰ্ষ্ট আছিলে তোমাৰ ওঠৰশ মানে চনটোুৰ তোমাৰ মানে লাষ্টৰ অন্তিম ফালৰ তোমাৰ যোনকেইটা ডেকট আছিলে সেই ডেকট কেইটা তোমাৰ এইটো অপেন কৰা হৈছিলে ইয়াত। আৰু ইফালে কোম্পেনীগঞ্জ আৰু আহ তোমাৰ গুৱাহাটীলৈকে চলা এখন আছিলে নামনি অসমৰ ফালে।
হয় হয় আৰু তেতিয়া আছিলে ভাপ ইঞ্জিন হৈছিলে একচুৱেলি।
হয় হয় হয় ব্ৰইলাৰ বুলি কয় তোমাৰ। হয় হয় হয় হয় হয় হয় এতিয়া তোমাৰ ৰেলৱে হেৰি টেষ্ট পাৰ্কখনত ডাঙৰ ইঞ্জিনডাল এনেকুৱা আগফালে তোমাৰ সেই শ্ব'পিচ হিচাপে থোৱা আছে নহয়।
অ' হয় হয় মই সেইটো এনেই ই-ইউটিউবৰ ভিডিঅ'ত দেখিছোঁ বাৰু।
হয় হয় হয় হয় হয়।
অ' সেইবোৰ ইতিহাস সঁচাই ৰাখিব লাগে কাৰণ সেইবিলাকৰ পৰা সৃষ্টি আৰম্ভণি যিহেত হৈছিলে এ, তেতিয়া কয়লা হৈছিল লাহেকৈ আহিল ডিজেলৰ আৰু এতিয়া বৰ্তমান হৈছে কাৰেণ্টৰ, আৰু লগতে স্তম্বকীয় কিছুমান আছে বৰ্তমান, তাৰে পৰা চাব গ'লে আজি বহুতখিনি উন্নত মানদণ্ডলৈ আহিলে।
হয় হয় তাকে এতিয়া মিত সেই কি বুলি কয় ব্ৰড ব্ৰড গছৰ পৰা মিটাৰ গছলে গ'ল ৰেলৱে ট্ৰেকখিনি, হয়।
বট গছ, মিটাৰ গছ এনেকে আহিহে আজি এইটো পৰ্যায় পালেহি আৰু তোমান, এনেই ট্ৰেইনৰ যাত্ৰা কিমান দূৰলৈকে কৰা হৈছে তোমাৰ?
মই তোমাৰ তাকে গুৱাহাটীলৈকে গৈছোঁ মেক্সিমাম কিন্তু মই এনেই গুৱাহাটীলৈকে মইটো গৈ থকাটো নহয় কিন্তু
হম।
কি বুলি কয় এনেই ওচৰে পাজৰে গৈ থকা হয় আৰু তোমাৰ শিৱসাগৰলৈ গৈছোঁ মই লখিমপুৰ গৈ থকা হয়। নাহৰ লগুন গৈছোঁ, অৰুণাচল পৰেগে নাহৰ লগুনখন।
উম, অৰুণাচলত ট্ৰেইন চলেনে নে বাৰু এইফালে?
অ', অ', অ', হয় হয় এখন চলে তিনিচুকীয়াৰ পৰা তোমাৰ লখিমপুৰ হৈ পিনে ই-ইটানগৰ মানে মানে নাহৰ লগুনলৈকে যায় নাহৰ লগুন ট্ৰেইন ষ্টেচনৰ পৰা তোমাৰ ইটানগৰ টাউন খনলে বেছি দূৰ নহয়।
আচ্ছা আচ্ছা অ' সেইফালেদি যায় ন'।
অ' সিফালেদি যায় অ', অ', অ', মানে এইফালে অৰুণাচললে তেনেকে নচলে।
অৰুণাচললৈকে ট্ৰেইন চলে বুলি মই জনা নাছিলোঁ বাৰু আচলতে ৰেল চলে বুলি আজিহে গম পাইছোঁ।
বৰ বেছি দিন হোৱা নাই ৰেলৱে এইটো খোলাটো বেছি ৰিচেণ্ট মানে অসমতকে।
অ' মানে পাহাৰীয়া অঞ্চল বুলি নেকি?
হয় পাহাৰীয়া অঞ্চল বুলি হয়।
উম, আৰু এ-এতিয়া ধৰ মই এনে ধৰি দিছোঁ এতিয়া তুমি তুমি ট্ৰেইনৰ কথা ক'লা বা ৰেলৰ কথা ক'লা ৰেল কথাটো মই আজি গম পালোঁ যে নতুনকৈ খুলিছে ৰেল যাত্ৰা হয়। ইয়াৰ উপৰি যি ধৰ এ-এৰোপ্লেন আছে বিমান বন্দৰ এইবোৰ অৰুণাচলত আছেনে বাৰু?
এৰোপ্লেন হা হা হা?
যিবিলাক ধৰ আমাৰ ধৰ ডিব্ৰুগড় মোহনবাৰী আছে ধৰ, গুৱাহাটী এয়াৰপৰ্ট আছ ধৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট যেনেকে আছে তেনেকুৱা ধৰণৰ কে অৰুণাচলত আছে নেকি?
অৰুণাচলত তোমাৰ এয়াৰপৰ্ট খোলা আজি তোমাৰ খুব বেছি দহ বছৰ হ'ব তোমাৰ দু দুহেজাৰ তোমাৰ মানে মুঠতে কি বুলি কয় আঠ, ন মানত ফাৰ্ষ্টটো খুলিছিলে নেকি তেনেকুৱা মোৰ যিমান মনত আছে মানে মই সৰুৱে আছিলোঁ তেতিয়া, মানে মই মই শুনিছ এতিয়া অৰুণাচল এটা খুলিব বুলি। এই তেনেকুৱাতে খুলিছিলে মানে মই ভুলো হ'ব পাৰোঁ বাৰু মই মই কনফিডেণ্টলি নকওঁ কিন্তু মই মানে মুঠতে মোৰ মনত আছে এবাৰ শুনা মানে সেইটো টাইমত কিন্তু এটা কথা হয় খালি তোমাৰ এইফালে মোহনবাৰীয়ে হওঁক বা তোমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টে হওঁক তাৰপৰা খালি তোমাৰ ইণ্টাৰনেচনেল ফ্লাইটবিলাক মই চলা দেখা নাই আজিলৈকে। বা লখিমপুৰত তোমাৰ লীলাবাৰী এয়াৰপৰ্ট আছে, তোমাৰ দিল্লীলৈকে চলে তাৰ পৰা কিন্তু ইফালে দিল্লীলৈকে ইয়াৰ পৰা যিমান দূৰ তোমাৰ ইয়াৰ পৰা এনে এনেই জাষ্ট ডিচটেন্সটো কৈছো মই তোমাৰ ৰাজনৈতিক আৰু মানে কি বুলি কয় বৰ্ডাৰলে মই যোৱা নাই এইফালৰ পৰা তোমাৰ থাইলেণ্ড বা তোমাৰ ম্যানমাৰলৈকেও বৰ বে তাত মানে কম তুলনামূলক ভাৱে বৰ বেছি দূৰ নহব তেনেকে। এইফালেও চলিব পাৰে চলাটো কিন্তু তেনেকে ইয়াৰ পৰা ডাইৰেক্ট ফ্লাইটতটো নচলে মানে চলে বুলি মই শুনা নাই মানে।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ এটা ইন্টাৰনেচনেল এয়াৰপৰ্ট নহয় জানো?
হয় ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট নামত কিন্তু ফ্লাইটখন নচলে তাৰপৰা।
অ', এই নামতহে নেকি
হয় হয় হয় হয় হয় মানে মইতো শুনা নাই এতিয়ালৈকে বিশেষকে মই এইফালৰ পৰা ইণ্ডিয়াই দেল্লী মুম্বাইলৈ যায় বুলিয়ে শুনিছো পিছত আৰু ইফালে থাইলেণ্ড ফিলিপিনছ তেনেকে যায় বুলি এতিয়া যদিও কৰিছে মানে আজি তোমাৰ নিউজতে ওলাইছিলে তোমাৰ এগৰাকী কি কৰিও আছিলে তাৰ পৰা তেনেক বহুত কমেই যায় ৰেয়াৰ বুলি তোমাৰ দুহেজাৰ আজি ষোল্ল সোতৰ চন মানৰ নিউজ এটা পাইছিলো এনেই আৰু মানে আলোচনা ভিত্তিক আৰু তোমাৰ ডিছকাশন এটা নিউজ চেনেল তাত দেখিছিলো
তোমাৰ যেনেকে ৰেলত ৰেলৰ কথাবোৰ জানি ভাল লাগে বা সেইবিলাকত ধৰ সেই বিষয়টো ভালপাও মইও বিশেষ ময়ও ভালপাৱ সেইবিলাক ইঞ্জিনিয়াৰৰ কথাবিলাক এ ধৰ মেচিনাৰী কথাবিলাক আৰু মই এই ফ্লাইটৰ কথা কওঁতো মই কি ফ্লাইটত মোৰ বহুত হেঁপাহ আছে ইচ্ছা আছে বিলাকতো কাম কৰিবলৈ আৰু সেইবোৰ বিষয়ে জানিবলৈও মন যায় মানে অ'
তোমাৰ বয়সটো চাই মেলাই তুমি কেবিন ক্ৰুত যদি মানে ডাইৰেক্টলি তুমি এতিয়াও এপ্লাই কৰি চাব পাৰা তোমাৰ বেছি বয়সইটো হোৱা নাই
তুমি সৰু কৰ্চ এটা কৰিব লাগিব আৰু তাৰ কাৰণে তাৰ মেনাৰিজিম বিলাক শিকিবলৈ আৰু যদি তুমি তাত নোপোৱা হয় হয় হয়।
তেনেহ'লে তুমি এয়াৰপৰ্টৰ হে তোমাৰ চেকিং অৱ যোনখিনি থাকে যে তাত হ'লেও তুমি পাব পাৰা আৰু তুমি তোমাৰ যদি সেইফালে যাব মন আছে।
আচলতে এ সেই বিষয়টো ওপৰত যদি আমি কৰিব যাওঁ তেতিয়াহলে আমি প্ৰথমে আমি ভাষা জানিব লাগিব। ইংৰাজী আৰু হিন্দী অসমীয়াটোতো জানিবই লাগিব ধৰ অসমৰ আমি কিন্তু ইংৰাজীটো ইণ্টাৰনেচনেল গতিকে জানিবই লাগিব হিন্দীও জানিব লাগে আমি ভাৰতবৰ্ষৰ এটা যিটো ভাষা ৰাষ্ট্ৰীয় ভাষা বুলি কবলে কিন্তু ৰাষ্ট্ৰীয় ভাষা নহয় একচুৱেলি গতিকে
হয় হয় হয়।
যাব পাৰি সেইখিনি বস্তুৰ কাৰণে গতিকে সেইকেইটা ভাষা সময়মান জনাটো দৰকাৰ। তাৰ ওপৰিও আহ কৰিবলৈ ইচ্ছুক থাকিলেও ঘৰৰ পৰা দূৰত্ব গতিকে অকমান মন যায় যোৱাটো নোযোৱা নহয় সেইবিলাক ক্ষেত্ৰত মই অলপ ইন্টাৰেষ্টেড সবিলাক অ', ভাল লগা বিষয় মোৰ পিছত এনে এয় এয়াৰপৰ্ট তুমি উঠি পাইছা আজিলৈে কৰবালৈ গৈ পাইছানে
মই তেনেকে গৈ নাই পা মই এয়াৰপৰ্টখন দেখিছোহে তাৰ পৰা ফ্লাইট বিলাক যোৱা দেখিছো কিন্তু মই উঠি নাই পোৱা কাৰণ মই তোমাৰ গুৱাহাটী গুৱাহাটী পাৰ হৈ টো যোৱা নাই এতিয়ালৈকে ক'তো যাব মানে তেনেকে হেৰি হোৱা নাই দৰকাৰ এনেকৈ পৰা নাই গতিকে যদি পৰে কেতিয়াবা উঠিব লাগিব আৰু
হয় মোৰ উঠিবলৈ মন আছে কেনেক কেনেকুৱা নু লাগে অ 'ৰেল যাত্ৰা পৰা আমি উঠিছো খুব কমে উঠিছো দেখিছো যদিও
হয়, হয়, তোমাৰ তেনেকে তাত মানে তোমাৰ ক্লাছ থাকে তোমাৰ বিজনেছ ক্লাছ বুলি কয় ফ্লাইটতাৰছ তাৰিছত আৰু তোমাৰ ইকনমি প্লাছ বুলি এটা আছে আৰু ইকনমি বুলি এটা আছে তোমাৰ ইকনমিটোত মানে জেনেৰেল পাব্লিকক মানে চবেই তোমাৰ তিনটা চাৰিটা চিট থাকে তাত মানে তোমাৰ সেই তিনিটাত মানে তিনিটা মানুহ তিনিটা চিত লগ লাগি তেনেকৈ বহে আৰু তোমাৰ অকমান মানে ঠেক টাইপৰ আৰু লাষ্টৰ ফালে থাকে সেইখিনি।
অ, প্ৰায়-প্ৰায়বোৰ বিমান অ, হেৰি এয়াৰপ্লেন বোৰ গোইবোৰ এনেকুৱ ধৰণৰেকি উৰা জাহাজ তেনেকুৱাই নেকি যেনেকে ছিংগাপুৰ এয়াৰলাইন আছে ইণ্ডিগো আছে এয়াৰ ইণ্ডিয়া আছে।
কৰে তোমাৰ এয়াৰলাইন লৈ পিনে তোমাৰ মানে তোমাৰ তাৰ ইকনমি ক্লাছটো আৰু প্লাছ মানে কম্পেটিভল তমাৰ আমাৰ, মোহনবাৰী বা যোৱাখনৰ ইকনমিক ক্লাছটোৰ মাজত ডিফাৰেন্ঞ্চ থাকিব লাগে বা অলপ হ'লে অলপ থাক কিন্ত মানে ক'ৰবাত ক'ৰবাত অকণমান বেছি আৰামদায়ক আৰু ইকনমিক ক্লাছটো কিন্তু, সেইটো মানে জেনেৰেল বুলি ধৰা হয় ইকনমিক ক্লাটো তাত মানে ট্ৰেইনৰ নিচিনা নহয় কিন্তু তোমাৰ নিজা টিকট থাকিব কিন্তু বৰ বেছি মানে সুবিধা নাই তুমি বেছিক গোটেই খিনি পাবা খালি তুমি ৱাই ফাই চাই ফাই বিলাক তুমি পাবা আৰু, তোমাৰ বেছিভাগতে পায় আজিকালি আৰু সেইবিলাক, অ, হয়, হয়, ইন্টাৰনেট চলে আৰু তোমাৰ নেক্সট কি হয় তোমাৰ কি বুলি কয় বিজনেছ ক্লাছটো হেৰি থাকে আৰু মানে মই মোৰ নিজে পাৰ্চনেল এক্সপিৰিয়েঞ্চ নাই যিহেতু কিন্তু তোমাৰ মই বেলেগৰ পৰা কথা পাতি শুনিছো তাত মানে তোমাৰ নিজৰ মানে এইফালৰ এইফালে উৰাবিলাকত মানে এনেই ছিটে থাকে, কিন্তু অলপ মানে মাজত মানে অলপ, ধুনীয়াকে থৈ দিয়ে আৰু তাত তোমাৰ তোমাৰ টেবুল চেবুল থাকিব মাজত এনেকুৱা ধৰণৰ। অ, অ, অ, কিন্তু তোমাৰ এনেই যদি চিঙ, অ, তুমি বেলেগ ডাঙৰ ডাঙৰ বাহিৰৰ এ-এয়াৰলাইনছ বিলাকৰ বিষয়ে কাত তাত মানে নিজৰ নিজৰ এটা লাউঞ্চ পায় মানে তাত। বিজনেছ ক্লাছ বিলাকম তাত মানে তোমাৰ তোমালোকৰ এইটো লাওঞ্চ মানে তোমালোকৰ সেইটো সেই এৰিয়াটো এৰিয়াটোলৈকে মানে তোমালোকৰ ঘৰত যেনেকে হোটেল ৰুম বিলাক থাকে বা ঘৰৰ সৰু সৰু ৰুম বিলাক যদি থাকে কাৰোবাৰ, কিন্তু বহুত ধুনীয়া কিন্তু সৰু ৰুমটো তেনেকুৱা ৰুম টাইপৰ পোৱা যায় মানে তাত। টিভি চিভি এতাচ থকা হয়, হয়,
অ আৰু এটা কথা জানিব মন গৈছে দেই হেৰি, এতিয়াত মই প্ৰায় ভিডিঅ'বোৰ দেখি থাকোঁ বা শুনিও থাকোঁ, অ, কোম্পানী অকল কি বয়িঙে এনেকুৱা এয়াৰপ্লেইনবোৰ তৈয়াৰ কৰে নেকি ধৰ বয়িং ইমান আমুক, নব তামুক নম বয়িং আমক্ৰম্বৰ কৰি থাকে বেলেগ কোম্পানী নাই নেকি এৰোপ্লেন বনোৱা উৰা জাহাজ?
মই বিশেষ নাজানো বাৰু ৰাজাহাজৰ মেনুফেকচাৰিঙৰ কথা কিন্তু তোমাৰ এনেই মানুহৰ এক্সপিৰিয়েন্ঞ্চ শুনিছো কিন্তু বয়িংটো এটা কম্পেনী হয় বাৰু।
উম,
মই বৰিংটো অকমান বেছি পপুলাৰ চবে শুনি থাকে তাৰ বিষয়ে কি বুলি কয়,
তাকেই।
অ, ওলাই থাকে।
ওলাই থাকে। বয়িঙৰ বিষয়ে ওলাই থাকে খুব বেছিকৈ চৰ্চা হৈ থাকে মই শুনি থাকো মানে।
হয়, হয়, হয়, হয়, হয়, তুমি আৰু বেলেগ কিবা কোম্পনীৰ বিষয়ে শুনিছানে?
মই এতিয়ালৈকে তেনেকে শুনা নাই কিন্তু এনেই